শুনা পাইছা।
আহ পাইছো -পাইছো।
অ '
কি কৰি আছা?
মই- মই ইয়াতে হেৰি বিলাক লিখি আছো স্কুলৰ এই যে কাম বিলাক আছিলে, তাৰে সেই সেইবিলাক লিখি আছো।
অ- অ তোমালোকৰ স্কুলৰ দীক্ষাৰ ফ্ৰম ন?
অ' দীক্ষাৰ ফ্ৰম।
অ- অ কাম ঠিকে চলি আছে।
উম ঠিকেই চলি আছে এইকেইদিন যোৱা হোৱাই নাই গৈছিলো গৈ এইকেইদিন ফ্ৰম কেইখন ফিল আপ কৰা টাইম লাগিছে আৰু। এতিয়া যাম আৰু গৰম ইমান।
আৰু তোমালোকৰ কলেজৰ পৰীক্ষা কেতিয়াৰ পৰা আৰম্ভ হ'ব?
আমাৰ পৰীক্ষাটো দেৰি আছে আগষ্ট ছেপ্তেম্বৰ মানত হ'ব চাগে।
বাকী ঘৰত চব ভাল?
উম ভাল -ভাল।
ভাইটিহঁতে কি কৰি আছে?
অ আছেহি কিবা কৰি মোবাইল চাই আছিলে কালি তাৰ পৰীক্ষা শিক্ষা পঢ়া নাই আৰু ইমান ভালকে
অ কি পৰীক্ষা আছে কালি
কালি কালি অসমীয়া পৰীক্ষা আছে তাৰ সেই
সেইটোতো ইউনিটেষ্ট পৰীক্ষাহে
অঁ ইউনিট টেষ্ট পৰীক্ষা পঞ্চাছ নম্বৰৰ
আজিকালি নিয়ম চেঞ্জ হ'ল নহয় আগতে আগতে এইখিনি সময়ত ছয়মহীয়া পৰীক্ষা বাওঁ হৈছিলে
উম
আজিকালি তিনি মাহিলি হয়
মানে এপ্ৰিল এডমিচন হৈছে সেইকাৰণে
উম এ তোমালোকে যে স্কুলৰ প্ৰজেক্টটোত যে গৈ আছা মানে কি কৰিব দিয়ে তাতে
মানে তাতে আহ ডৰিক্সা আৰু ই বিদ্যা দুটা প্লেটফৰ্ম আছে সেই প্লেটফৰ্ম দুটাত মানে সোধা সোধা যায় যে উ মানে কি ডিক্সা আৰু ই বিদ্যা ল'ৰা ছোৱালী বিলাকে ব্যৱহাৰ কৰে নে নাই মানে ডিজিটেল হৈছে নে নাই মানে স্কুলৰ ব্যৱস্থাবিলাক আৰু ডিজিটেল হলেহে ডিস্কা ই বিদ্যা এইবিলাক ব্যৱহাৰ কৰিব পাৰিব চাৰ্ভে আৰু এতিয়া এৱেনেছ চাৰ্ভে যে ব্যৱহাৰ কৰে। নে নকৰে সেইবোৰ আৰু
এপ হয় সেইবিলাক
উম উম দীস্কাটো এপ হয় আৰু পি এম ই বিদ্যটো টিভি চেনেল হয় যেনেকে আমাৰ বেলেগ বেলেগ চিনেমা হওক চিৰিয়েলৰ টিভি চেনেল এইবিলাক ষ্টাৰ প্লাছ জি টিভি যেনেকে আহে সেনেকে টিভি চেনেলৰ সেবিলাক
অ মানে টিভি চেনেলটো সেইটো মানে কি কেবুলত আহে বা বেলেগ ডিষ্টটিভি যিকোনোতে আহে আৰু সেইটো
চবতে আহে সেইটো মানে ফ্ৰী আহে আৰু যেনেকে গভমেণ্টৰ হয় ন এইটো গভমেণ্টৰ কিছুমান চেনেল যেনেকে ফ্ৰী আহে সেইটোও সেনেকে ফ্ৰিয়েই আহে
অ হয় নেকি অ গমেই পোৱা নাছিলো তাত মানে ধৰা মানে স্কুলৰ মানে বুজি নোপোৱা লেচন এইবিলাক সব মানে বুজাই দিয়ে থাকে আৰু
উম তাতে মানে টাইমে টাইমে ভাল ভাল টিচাৰ কিছুমানে আহে কৰ্ণীত এইবিলাক বেলেগ বেলেগ ক্লাছৰ তাতে ক্লাছ দিব আহে তাৰ পিছত ল'ৰা ছোৱালী কিছুমান বাৰু পাইছো সিহঁতে মানে আৰ্ট এণ্ড ক্ৰাফ্টটো চাই আৰ্টৰো ক্লাছ হয় যে সেই আৰ্টৰ ক্লাছবিলাক চাই
অ কালেইচোন অ আৰু
আৰু মানে যোনটো দী্স্কা এপটো আছিলে দিক্সাটো এপ হয় তাতে মানে এই যে আজিকালি ল'ৰা ছোৱালীৰ চৰকাৰী স্কুলৰ কিতাপ কেইখনত এখন স্কেনাৰ থাকে ন সেই স্কেনাৰটোত স্কেন কৰিলে সেই কিতাপখন মানে ডিজিটেল ই পি ডি এফ ফৰৰ্মেটত আহি যায় সেইটো মানে দি দিকসা এপতে আহে আৰু লগতে দী্ক্ষা এপত মানে কৰ্চ বিলাক আছে কিবা কিবি তাৰ পিছত এই ভিডিঅ'। এইবিলাক মানে টিচাৰ বিলাকে যে ভিডিঅ'বিলাক যে বনাই বনাই দিয়ে, বেলেগ বেলেগ ক্লাছত পঢ়োৱা সেই ভিডিঅ'বিলাক তাতে মানে এভেইলেবল থাকে আৰু ষ্টুডেন্ট বিলাকৰ কিবা মানে ষ্টুডেন্ট বিলাকৰ কিবা যদি মানে কি কয় দিয় মানে বুজি পোৱা নাই আৰু সিহঁতে বুজি নোপোৱাখিনি সিহঁতে তাতে মানে চাব পাৰে।
এ এতিয়াতো কালি নিউজত পালো ল'ৰা ছোৱালী বিলাকক কিতাপ নিব নিদিব আৰু লাহেকে। কিতাপৰ বোজা। কমাব দিব স্কুলত কেনেকৈ পঢ়াব বা।
উম এইটোৱে সেইটো ব্য্ৱস্থা হয় এইবিলাক লৰা ছোৱালীক যে এই ফৰ্ম কেইখনক যে সোধা হৈছে, যে আপোনাৰ ঘৰত ইন্টাৰনেট আছে নে নাই। তাৰ পিছত মোবাইল ফোন নিজৰ আছে আছে নে নাই এইবিলাক বস্তু আৰু মানে ল'ৰা ছোৱালীক খিনিক এটা, এটা এতিয়া টেপ দি কিনে পঠাব এই ই ডি এফ ফৰ্মেটৰ কিতাপবোৰতে। সিহঁতে পঢ়িব।
অ ভালেই হ'ব তেনেহ'লে। অ। বাকী আৰু তোমালোকে কৰ'বাত ওলাই গৈছা এইকেইদিন।
উমম নাই যোৱা, নাই যোৱা এইকেইদিন। মানে অলপ কামৰ প্ৰেছাৰত ক'তো ওলাই যাবই পাৰা নাই। ভাবি আছো ক'বাত ওলাই যাওঁ বুলি।
উ উম গুৱাহাটীত এনে ফুৰিবলগীয়া ঠাই ক'ত ভাল ভাল আছেনো?
গুৱাহাটী। এতিয়া গুৱাহাটীত যাব। পাৰি এই নতুন যে ৰিভাৰ ফ্ৰন্টখন খুলিলে। ৰিভাৰ ফ্ৰণ্টখন মানে ধুনীয়া আছে আৰু তাৰপিছত আহ তাৰ পিছত তোমাৰ, কি কয় অ এই নতুন চাইন্স চিটি বনাইছিলে যে
অ, অ, অ দেখিছো দেখিছো হেৰিত দেখিছো মোবাইলৰ ৰিলত।
উম। সেই মানে নতুন চাইন্স ত যাব পাৰি। এইটোও বহুত ধুনীয়া বুলি কৈছে।
অ। তাত যাব লাগিব অ আগতেটো চাইন্স মিউজিয়াম চাইছো। টো বাৰু। উম। তাত যোৱা হোৱা নাই, তাত বহুত বস্তু বনাইছেতো চাই শেষে হ নহ'ব এদিনত।
উ, হম বহুত ডাঙৰ মানে এ, ছাইন্স মিউজিয়ামকে বহুত ডাঙৰ, ছাইন্স মিউজিয়ামতটো সৰু।
উম, এনেকে এতিয়া চামাৰ ভেকেশচনত যাব চবে মানুহ বহুত হ'ব।
উম, বহুত হ'ব বহুত হব।
এতিয়া বহুত হ'ব। উম, যাওক যাব লাগিব।
সেই মানে ল'ৰা-ছোৱালী খিনি স্কুল নাথাকিব যে।
উম, তাকে তেতিয়া বহুত হ'ব আৰু নতুন নহয় নতুন হলে আৰু বহুত হৈ যায় নহয়।
উম-উম ট্ৰেণ্ডিংত।
ট্ৰেণ্ডিঙত মানে আজিকালি ৰীলত দেখিলেই মানুহবিলাক একদম যাবই মানে ফাৰ্ষ্টতে চাব পিছত নৰখে আৰু।
উম, হম, অ' উম, সেইটোৱে।
বাকী আৰু আজি এতিয়া? ডিনাৰত কি বনাবা?
ডিনাৰত, ডিনাৰত কি বা বনোৱা যাব হ'ব এতিয়া চাও বাৰু এতিয়া কেইটা বাজিলে এতিয়াতো আঠটা বাজেই চাগে আৰু। চাও কি বনাব পৰা যায়। দালি-চালি ভাত। অলপ চবজী ভাজি কিবা আৰু।
উম, তাকে আমাৰো এতিয়া এই দালি ভাত খাই থাকিব মন নাই, কিবা বেলেগ খাব মন গৈছে আজি। তাকে ভাবি আছো কি বনাও ৰুটিয়ে বনাও নেকি?
উম, ৰুটি বনাব পাৰি।
ঠাণ্ডা পৰিছে নহয় বৰষুণ বৰষুণ দিলে
উম, ঠাণ্ডা পৰিছে।
দিনত গৰম আছিলে? এতিয়া বৰষুণ দিলে ঠাণ্ডা পৰিছে।
উম, ঠাণ্ডা পৰিছে আৰু।
বৰষুণ হ'ব আৰু অম্বুবাচী মেলা অহাৰ সময়ত বৰষুণ হয় যে হ'ব আৰু লাহেকে।
উ, এই গৰমটো মানে একেদিনাই আছিলে আৰু এনেওতো গুৱাহাটীত সেইদিনাৰ মানে ঠাণ্ডা যোৱাৰ পিছৰ পৰা বৰষুণে, বৰষুণ দি আছে।
অ' তাকে বৰষুণ দিলেই ভাল খালী বেছি দিলেও দিগদাৰ নহয় বহুত পানী হৈ যায়
উম হম
গুৱাহাটীত এতিয়া বৰ্তমান হ'লেও গুৱাহাটীত এতিয়া বৰ্তমান প্ৰব্লেম সেইটোৱে বৰষুণ মানুহে ভাল পায় কিন্তু দিয়াৰ লগে লগে চবৰে চিন্তা লাগি যায়।
উম হুমু‌
এতিয়া যে গুৱাহাটীৰ পানীবিলাকৰ সমস্যা সমাধান কৰিব‌।
উম‌
সেইটোৱে ইমান গৰম থাকিলে পানী প‌ানী আাননিম হোৱাৰ ভয়তে কয় কি বৰষুণ নহ'লেও কথা নাই বোলে এনেকুৱা‌ পানী লেতেৰা পানী মানে উ চব যোৱা বছৰ ফচি গৈছে স্কুল বাছ। কেনেকুৱা ৰাতিলৈ গাৰ্জেনৰ কিমান চিন্তা হৈছে
অ' এই নিউজত দিছে। ছিলে যে মানুহবিলাক ৰাতিপুৱা দুটা তিনটাত ঘৰত আহিছে
অ অ বাপৰে ব্ৰিজৰ ওপৰত ইমান গাড়ীৰ লাইন সেয়াই সেইকাৰণে বৰষুণ‌ ফোন আজিকালি মানুহে লাগ আগেও আকৌ এফালে মানে বেয়াও পায় যে দিলে ইমান কিয় যে ইমান পানী হয় গুৱাহাটীত কবই নোৱাৰী
উম এই হৈছিলে কিছুমান জেগাত দেখুৱাইছিলে আগতে এনেকে মুম্বাইতো যে এনেকে মানে কয় আৰু যে বৰষুণ দিলে এতিয়া চবতে পানী ভৰি যাব মানে অলপ আহ কি কয় দুখীয়া মানুহ থকা জেগা খিনিত অলপ পানী চানী হৈ যায় মানে ইনফ্ৰাষ্ট্ৰাকচাৰটো অলপ কম
উম
কিছুমান ওখ জেগাবিলাক বহুত ভাল ইনফ্ৰাষ্ট্ৰাকচাৰ থাকে আৰু
অঁ আৰু এইবিলাক ৰাস্তা পদূলি বনাওঁতেও মানুহে নলা চলা বন্ধ কৰি দিয়ে যে সেইকাৰণে হৈছে এনেকুৱা পানী
উম উম
এইবিলাক চাব লাগে লাষ্টত গৈ‌ কাৰণো অসুবিধা হয় নিজৰে হয় চবৰে
অ
মন্ত্ৰী এম এল এ তটো এদিনহে ওলাই আহে সনেকে
উ উম এয়া ৰাস্তাত মানুহবিলাকে সেইবিলাক পানীৰ বটল জাবৰ চাবৰ গোটেই পেলাই থৈ দিয়ে
উম সেই তাৰ কাৰণেইটো বেছি মানে একদম হেৰি হৈ যায় পানী এইবিলাক জি এম চি কিমান চাফা কৰিব সদায় চাফা কৰে বৰষুণ দিয়া মাত্ৰকে
উম আমাৰ ইয়াতে ইমান চাফা কৰিলে এতিয়াও পানী হয়
সেইটোয়ে মানুহ বিলাকে নিজে যদি সেইবিলাক ভাল গোট খুৱাই পেলে মানে ডাষ্টবিন বালা যেতিয়া আহে দিব লাগে গাড়ীত জিম চি নিদি পেলাই ৰাস্তাত দলি মাৰি থৈ যায় নলাত পেলাই দিয়ে সেইকাৰণে পানী হয় কিন্তু আৰু পানী হোৱাৰ লগে লগে আৰু গালি পাৰে চৰকাৰক
উম হু এ মানুহখিনিৰ অলপ চিভিক চেঞ্চটো কমি গৈছে আজিকালি মানে মই কিয় কৰিম এনেকুৱা আৰু চৰকাৰেহে কৰিব কিন্তু আচলতে এ জেগাটো বা গুৱাহাটী খনটো তেওঁলোকৰে হয় তেওঁলোকে চাব লাগে মানে গুৱাহাটীখন মানে হেৰি কিমান চাফা ভাল হৈ থাকে নে নাথাকে সেইখিনি
সেয়াইতো আমাৰ গুৱাহাটীততো ইমান খালী জেগা নাথাকে সেইকাৰণে সেনেকুৱা হয় কিন্তু বাকী ৰাস্তাত তেনেকুৱা পানী নহয় কাৰণে খালী জেগা থাকে পানী বিলাক তাত গুচি যায়
উম
ইয়াতে এটা বিল্ডিং হৈ গৈছে চাৰিওফালে
উ বহুত বিল্ডিং হৈ গৈছে এতিয়া আৰু
কৰিম আৰু
অ অ ঠিক আছে